আছো এনে
ভাত-পানী খালা?
আহ খালো তুমি?
খালোঁ - খালোঁ, একদম। খাই বৈ এতিয়া পেট পেলাই শুই আছোঁ।
অহ হয় নেকি? আমাৰ দাল দি, তাৰ পিছত পানীলাও ভাজি। এনেকে বনিছে আৰু। তোমালোকৰ?
আমাৰ কালিয়েজিয়ে মাংস বনাইছিলো গ্ৰেভি সেয়া থৈ দিছিলে মায়ে। মই গম নাপাওঁ। ফ্ৰিজত থৈ দিছিলে। তাৰপিছত ভাইটিহঁত থাকোঁতে, আধা ভাত খাই থাকোঁতে আকৌ মায়ে ক'লে মাংস অকন আছে নহয়। মই কৈছোঁ মাংস অকন আছে, কি কৰিলি তাৰপিছত আছে বোলো ফ্ৰিজতে আছে তাৰপিছতে উলিয়াই পেলাই খাইছো আৰু।
অ' হয় নেকি? বাকী খবৰ ভালে আৰু?
ভালে -ভালে, ফোন- চোন নকৰা হলা যে কিয়?
এ তাইমে পোৱা নাই ফোন কৰিবলৈ।
ঔ', এগজাম হল
একজাম উম খতম হ'ল।
অ এয়াতো ফ্ৰী, অ ময়ো আৰু আমাৰ ল হল অ শেষ, আমাৰ তোমাৰ আ জুলাই আগতেই হ'ল জুনৰ আগতেই হ'ল।
অ অ আমাৰ জুনৰ আগতে মানে জুনত জুন মাহতে খতম হৈছে আৰু।
অ। তাকে কবালৈ ওলাই যাব লাগিছিলে।
ক'বালৈ বাৰু ফুৰিব অ যাব লাগিছিলে?
উম ফিল্ম নতুন নতুন তাকেতো থিয়েটাৰ চিয়েটাৰ যাব পাৰি মুভি চুভি চাবলে। নতুনকে ওলাইছে নহয়।
উম উম ওলাইছে নতুনকে নাই চোৱাই নাই চাব লাগিব এইখন যাম বুলি ভাবি আছো চাবলৈ?
অ মই আকৌ মোবাইলতে চাব পাৰি যে?
অ অ পাৰি মোবাইলো চাবলৈ হ'লেও মানে হেৰি চাই কিনে বেছি ভাল লাগে আৰু
অ তাত চাই বেছি ভাল লাগে আৰু এটা ডাঙৰ স্ক্ৰিনত আৰু এটা পপকৰ্ণ চপকৰ্ণ খাই মেলি
ধুনীয়াকৈ আৰু।
তাত চাই বেছি ভাল লাগে
অ।
এতিয়া যাবলৈ বোলো তাইও যায় নাযায় মই বোলো সুধু ফোন কৰি তাই কিনো কৰি আছে
অ অ।
আ বাকী মাঁহতৰ ভালেই?
উম ভালেই, তোমালোকৰ?
ভালে ভালে এ তোমাৰ মিলতে আছে গোটেইখিনি মাঁহত
অ অ।
তোমালোকৰ ক'ত গ'ল?
আমাৰো আছে আগফালে বহি আছে গাঁৱৰে মানে মানুহ দুজনী আহিছে। পুৰা কথা পাতি আছে আৰু
পুৰা একদম চাগে মেল চলি আছে আৰু।
অ মাইকী মানুহ বহিলে তেনেকুৱাই আৰু মেল চলিবই আৰু।
আ হা হে হে তাকেহে। তোমালোকৰ গাঁৱৰ ফালে নাম গোৱা নহয়?
নাম গোৱা হয়, এইদিনাখন মাজতে ভাওনা হৈ গৈছে বাৰু।
অ ভাওনা হল ন উম তুমি কি ভাও লৈছিলা কি লৈছিলা
মই লৈছিলো মন্তিৰ জীয়েক
মন্ত্ৰী জীয়েক ন।
উম
ভাওনা তুমিও কৰা মানে, মই ভাবিছিলো যে তাই ভাওনা নকৰেই নেকি?
অ নাই কৰো বাৰু।
অ ময়ো কৰো, আমাৰ তোমাৰ তিনি চাৰি তাৰিখে ভাওনা আছে।
হোৱা নাই মানে হ'বহে।
হ'বহে অ তাৰ পিছত দুই তাৰিখে নাম গোৱা তিনি আৰু চাৰি তাৰিখে ভাওনা।
অ অ তুমি কি ল'বা?
অ।
আহিবা আকৌ ভাওনাত
যাম বাৰু
উম, ইমান দিনৰ মূৰত লগ পাম তাৰপিছত। এনেতো লগ পোৱা নহয়ে আৰু
উ সেয়া মানে সেয়া ভাওনা ফান আচনী বিলাকতে মানে লগ পোৱা হয় আৰু
তাকেহে। মই বোলো গোটে আগৰ লগৰখিনি লগ নোপোৱা হ'লোঁ আৰু তো নম্বৰটো আছিলে। মই ভাবিছোঁ নম্বৰটো ফোন কৰোচোন তাইক পও নে নেপাওঁ পিছো এইটো নম্বৰ আকৌ চোইচঅফ হল নেকি
অ অ নাই হোৱা নাই বাৰু
অহ আকৌ মানে আগৰ লগৰ বিলাকৰ নম্বৰ ফোন কৰিলো সিহতৰ হয়তো ইনকামিং নাই নাই নহলে আকৌ সিহঁতৰ ফোনটো মানে নম্বৰটো বৈধ নহয়
অ সেই তেনেকুৱা খুৰাই কৰে মোৰো কিছুমান লগৰ তেনেকুৱা আছে মনে ফোন লগ তেনেকুৱাই কৰে আৰু।
অহ অথুনি ফোনটো কৰি কাত খাই ঘৰলে তোমাৰ গ্লিড চলি আছিলে যে খুৰী এজনীয়ে কৰিছিলে ফোন। তাৰছত ফোন কৰি পেলাই মানে কাটি দিলে তাৰ পিছত কাট খাই পেলাই দেখোন একো চেকো নহা হল মোলে ফোন কৰিব পৰা নাই।
আহ
সেইকাৰণে কাট কাটি দিব লগা হল
অহ্
উম জানো এতিয়া কি হয় আৰু সেইটো
উম - উম।
উম উম উম
বাইকিয় ঘৰ কোন কোন আছিলে কি কৈছিলা
হেল্ল'?
কৰে
অ আমাৰ বা, মই, মা দেউতা আমি চাৰিজনহে তোমালোকৰ
অ আমাৰো ভন্টি, মই, মা দেউতা, আইতা
আইতা আছে ন আমাৰ ককা আছিলে ঢুকালে উম যোৱা বছৰত আগৰ বছৰে ঢু কালে
অ অ
ইমান দুখ লাগে এতিয়াও মনত পৰে ককালৈ লৈ আহে ন কিবা কিবি বান্ধি কৰি হ'লে। তোমালোকৰ আইতা কিমান বয়স হৈছে চাগে এতিয়া
এতিয়া মানে ছিক্সটি ছিক্সটি ফাইভ এনেগান হৈছে
অ' বয়স হৈছে ন'?
উম হৈছে।
উম, উম। বয়স হৈ আহাৰ লগে - লগে মানে চি তা আহি থাকে আৰু ঢুক বোৱা মাক এৰি থৈ গুচি যাব আৰু
অ উম
দিন নহয়, এদিন যাবয়ে।
এনে যাবয়ে আৰু তেনেকে।
তাকে কালি মাংস খাইছিলো হে তাৰপিছত এতিয়া আকৌ দেউেতাই কৈ আছে কৈছে বোলে আকৌ মাংসক আকন নেকি বাৰু মই কৈচো নানিবি আৰু মোৰ পেটত যি বেয়া বেয়া হাগনি হৈছে বোলো মই লেত্ৰিনত বহি থাকিবগে লাগিব। তোক কৈছো আনিম দেই একো নহয়, এতিয়া হস্পিতালৰ পৰা আহিছোহে মই অলপ আগত তোৰ
অ, কিবা কৰি আছা তুমি?
হাঁ
কিবা কৰি আছা চাগে?
নহয়।
কৰি আছা নেকি?
নহয়, নহয় এই তোমাৰ হস্পিতেলৰপা আহিছোঁ। গৰম
অ, অ।
উম, তাপা আহিছো। আহি পেলাই একেবাৰে শুলো শুই পেলাই বোলো কিনো কৰিছে তাই ফোন কৰো। চোন
ও উম।
উম, বাকি ভন্টি তাইটো খবৰ -খাতিয়ে নাই ডাঙৰ হৈছে ন' তাই।
উম ডাঙৰ হ'ল।
উম, তাকে তাই লগ- চগ নোপোৱা হ'ল। ল আগৰ লগৰ খিনিকো ফোন কৰিব লাগিব। এবা লগ কৰিম দিয়া। পিকনিক কৰোদে সৰুকে পিকনিক এটা।
উম হ'ব। উম
উম মোৰ তাতো বাৰু অ' মোৰ তাত মানে, আগৰ লগৰ খিনিৰ বেছি নম্বৰ নায়েই। তোমাৰ আছে আৰু দুজনী মানৰ আছে আৰু।
সেই লগৰ কেইজনি মান হেঁতকো সুধি চাম। যায় নে নাযায়?
আ হেৰি, চুপা-চুপি যোন খন যে আহিছে মুভি
অ', অ'
সেইখন তোমাৰ কোনোবা লগৰে চাইছে?
লগৰ এনেকে কোনো চোৱা মানে চাবলৈ যোৱাই নাই।
নাই যোৱা।
নাই, যোৱাই নাই। যাম বুলি তাকে কৈছে ইন্দ্ৰক।
অ'
যাম বুলি কৈছে। কেতিয়া কোনদিনাখনে যোৱা হয়।
যাওঁতে আকৌ কৈছে বোলে হিট চলিছে বোলে। মোক চো--যেতিয়া ত- যদি গৈছিলি মোকো ক'ব পাৰিলি হয় ন'। মোক, যাব পাৰিলো হয় তেতিয়া একেলগে। পিছে নম্বৰে নাছিলে। অ', নম্বৰটো এইটোয়ে নম্বৰ ম নম্বৰ চেইজ্ঞ নক্‌
এইটো। অ'-
তাই ন'কলে আৰু। স্বাৰ্থপৰ লগৰ বিলাক আৰু
উম।
সিহঁতে গৈ আহিলে। মোক নক'লে আও।
অ', এই ৰ--কিবা কয়, ৰৈ ৰৈ বিনালেখনো চালা চাগে তোমালোকে?
কি খন?
এইয়া জুবিনৰ
এই সেইখন চাবলে নহ'ল নহয়, লাষ্টলৈকে যিম মানুহ থাকিলে। মানুহ মানে ভিৰ শেষেই নহ'ল।
উম, আমাৰো যোৱাই নহ'ল। আমাৰ লগৰ খিনি গ'ল চাবলে। গমেই নাপালোঁ। সিহঁতে নক'লে।
অ' অ', সিহঁত গ'ল মানে।
উ সিহঁত গ'ল।
ময়ও চাব নোৱাৰিলো তাকে সেইখন ময়ও থাকিলো সেইখন ময়ো চাব নোৱাৰিলো ইমান মন গৈছিলে চাবলে, কিন্ত চাবই নোৱাৰিলো। যি ভিৰ।
অ জুবিনদাকতো ওচপাতো দেখি নাপালোৱে তাকে চিনেমা খনতে চাব মানে দেখা পাম বুলি ভাবিছিলো আৰু পিছেত চাবই নাপালো আৰু।
আহ তুমি জুবিনক চলাওঁতে গৈছিলা?
সেইদিনা খন ও যাব নেপালো মই। মোৰ সেই দিনাখন কিবা এটা অ নাপালো কিবা এটা আছিল দে চাগে মৰিনাখন। কিবা অসুবিধাৰ কাৰণে যাব নোৱাৰিলো।
আমি আৰু টিভিতে চাইছো আৰু।
আমিও সেই মোবাইলতে চাইছো আৰু।
ইমান দুখ লাগিছে ইমানা লাখ লাখ মানুহে কান্দিছে। অ এইবোলে চক্ৰান্তই এনে কি জানো আৰু নাজানো আৰু।
ন্যায়টো নাপালে।
ন্যায় ন্যায়টো আৰু নিদিয়ে আৰু জুবিন।
তাকে লাগিছিলে উপৰেঞ্চি আকৌ। ফটোখন ফটোখন আকৌ পেইন্ট মাৰি দিছে। পাইছা।
পাইছে এখন অ।
উম মানে ইমানে বেয়া কৰিছে এপাহ কিনো মই কৰি আ জানো তাৰে আকৌ কিবা আন্দোলন হব বোলে।
উম জুবিনৰ ক্ষেত্ৰতো আকৌ কিছুমানে লেতেৰা কৰিকে থৈ দিয়ে।
অহ।
চলিছিলে নহয়। মাজতে এবাৰ লেতেৰা কৰিকনে থৈদিছিলে নহয় জুবিন ক্ষেত্ৰতত।
অহ।
তেনেকে কৰিব নাপায় আচলতে।
হে নাপায় এইটো এটা পবিত্ৰ স্থান ন এতিয়া যদিও মানুহে ক শশান বুলি কিন্তু মোৰ কাৰণে বা বেলেগ মানুহৰ কাৰণে এখন শশান নহয়।
উচা নয় এইটো মন্দিৰ নিচিনাই আৰু মন্দিৰ। চিনেমাৰ এইটো মন্দিৰৰে হ বুলিয়ে ধৰিব লাগিব আৰু।
অহ।
জুবিনেটো এনেও ভগৱানে আছিলে এজন।
সেইটোয়ে ইমান স্মৃতি মানে তাত আছে জুবিনৰ। ভাবিলে দুখ লাগ কেতিয়াবা চকু পানী ওলাই যায় আৰু গান বিলাক শুনিলে ন।
উম শুনিলে বেয়া লাগে।
ন্যায়টো পাব লাগিছিলে।
উম।
নাপালে আৰু নিদিলেই ন্যায় নিদিলে।
উম।
এতিয়া কলেজ কেইতিয়াপা খুলিব?
কলেজ এতিয়াতো চাগে বন্ধ থাকিব। গৰম বন্ধ উম আগষ্ট আগষ্টৰ তেহৰ পৰাহে সুধিব চাগে আৰু।
অ। যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিছিলে নেকি ন?
যোৱাকালি যোনে এইটো গম নাপাওঁ দেই।
অ এই কম্পাৰমেটেল দিয়া পোৱালিখিনি হেৰি দিছিলে ৰিজাল্ট দিছিলে।
অ অ হয় চাগজো মই গমেই পোৱা নাই।
অ মোৰ মানে ওচৰৰেৰে ভন্টি এজননে দিছিলে তাই সেই বাৰু ফেইল মানে কম্পাৰ্টমেণ্টত দিওঁ ফেল
অ
আঐ ইমান গাধা অ
আ
মানে তাই থাৰ্ড ডিভিজন পাবলৈ এক নম্বৰ এটা কমি গ'ল
উম উম আৰু এক নম্বৰ এটা যে লিখা হয় পায়ে গ'লি হয়
সেইটোয়ে বা মাকেনো ইমাননো তাইক মানে বকিছে মাৰিছে নই চো বকী মাৰিনো কি হ'ব এতিয়া যি হ'ব লগা আছে সেইটোতো হ'লেই ন
যি হ'ব লগা থাকিব সেইটো অভিয়াচলি হ'বই আৰু উপায় নাই মাৰি কৰিতো লাভ নাই আৰু কাম হৈ গ'ল আৰু সেইটো
অঁ।
অই কৈছো অহা বছৰলৈ ভালকে দিবি অহা বছৰলৈ ভালকে দিলে এবাৰতে পাছ কৰিবি আৰু কম্পাৰমেণ্টেল দিলে সেইখন কাগজ খনৰ মানে একো মূল নাথাকে ন সেইটোয়ে মই তাই কৈছো ভালকৈ পঢ়িবলে এতিয়া কৈচা পাললে মই টিউচন কৰাব লাগে তাইক ম মই টিউশচন কৰালে হৈ গৈছে আৰু পোৱালি আৰু মাৰ খাই মৰিব মোৰ হাত
অহ
তাই কৈছে অ হ'ব দিয়া নবওঁ তেনেহলে মই কৈছো বিচাৰি দিম দে মই তোক মাছ এজনী কৈ এজনী
উম।
অঁ হ'ব মোক বিচাৰি দিবা আৰু এতিয়া তাতে থকা নে এনে ঘৰ চিফ্ট কৰিলা
কি কি কৈছা
ঘৰ এতিয়া তাতে থাক নে যেতিয়া আমি স্কুলত পঢ়িছিলো নে বেলেগ
নাই বেলেগ জেগাত যোৱাতে বাৰু তাতে আছে
তাতে আছে